ও।
হেল্ল' অ কোৱা।
হেল্ল' দাদা শুনি পাইছেনে।
অঁ। অঁ আহিছে মাতটো আহিছে অঁ আছোঁ আৰু।
কি কৰি আছে আপুনি।
আছো এনেই হায়দৰাবাদলে আহিলো যাগৰ কাৰণে। ইয়াতে ৰখি আছো আৰু। আজি ইভিনিং মিটিং হ'ব তাৰ কাৰণে।
অ কিয় কিহৰ মিটিং দাদা।
ইয়াতে মিটিং হ'ব হেৰি অ মই জইন কৰিছো এযে। ইংলিছ কমিউনিকেটিভ ত্ৰেইনা। ততে আৰু আজি ইভিনং মিটিং পাতিব মিটিং পাতি পিনে। ডেজিগনেশ্যনটো কৈ দিব ক'ত যাব লাগিব যাবৰ কাৰণে।
হাইদ্ৰবাদ নেকি।
অ হাইদৰাবাদ।
মইও তাতে আছিলো ইমানে।
অ ইয়াত আছিলে নেকি।
অ মই তাতে ডিগ্ৰীটো কৰি আহিলো ন বি টেক।
অ বি টেক কৰিছে কি দিপাৰ্তমে।
অ মই কম্পিউটাৰ চাইন্স ডিপাৰ্টমেন্টৰ পৰা কৰি আহিলো আগত আহিলো মানে অ
অ ডিগ্ৰী হল নে
কেনে চাই আছে হায়দৰাবাদ টো ভালনে
হা ভাল
হেল্ল হেল্ল কথাটো অ অহা নাই ভালকে
অ ঘৰতে আছে নেকি
অ এতিয়া ঘৰতে আছো মানে আহিছো মানে তাতে বস্তু বুলি ধলো অ আহিলে আহিলে
উম তাকে ডিগ্ৰী পালে নেকি
হয় মই একজামটো দি আহিলো ৰিজাল্টতো আহিল এতিয়া ডিগ্ৰী লব লাগিব এতিয়া গৈ আকৌ এ সিহঁতে মাতি গ্ৰেজু গ্ৰেজুৱেচন ডেট মাতিব তাতে ডিগ্ৰীটো লৈ আহিব এতিয়া ঘৰত আহিলো একজাম দি
উম ঠিকে আছে ইণ্টানচিপ কত কৰিম
তাতে‌ চাইডে ইণ্টাৰ্ণশ্বিপ কৰা নাই মানে ইণ্টাৰ্ণশ্বিপ আগষ্টত জইনিং মানে হায়দৰাবাদত তে আছে সেইকাৰণে ঘৰত আহিলো মানে ইমান দিনে তাতে থাকি আৰু কি ক'ম মানে
উম কৰিব পাৰিলে হয় ফ্ৰিলানসিং কিবা কিবি
অ কৰিব পাৰিলো হয় মানে আহিলো মানে অক অকনমান ৰেচ ৰেচ লৈ লও ইমান দিন কৰিলো ন সেইকাৰণে আহিলো মানে ঘৰত আৰু কিমান কৰিম চাৰি বছৰ মান কৰি আহিলো অ অ সেইটোয়ে
অ ঠিকে আছে ঠিকে আছে
পিছে কেনেকুৱা চলে হায়দৰাবাদ
নাই নাই কালি আহিলো ইমান টায়াৰ্ড লাগিছে গাটো আহি পিনে একদম শুই গলো আজিহে ৰাতিপুৱা উঠি পিনি অলপ চালো ইফালে সিফালে
অ নেটৱৰ্কটো বেয়া হৈছে মাতটো অহা নাই
হেল্ল মা টো অহা নাই ৰবা ভাঙি ভাঙি আহিছে মাতটো
আহিলে শুনা পাইছে
অ এতিয়া
অ মই এইটোয়ে কৈ আহিলো মানে আ ৰেষ্ট লৈ লও অকনমান ফুৰিব ঠাই আছে মানে বহুত ফুৰিব পাৰিব ট্ৰেইনিংতো ট্ৰেইনিং খিনি কৰি ত ফুৰিব পাৰিব মানে হেল্ল